হেল্ল' কোৱা কি কৰি আছা এ আছো এনে বহি, তুমি কি কৰিছা?
মই এনেই আছো।
এই খাজা বটলটো খুলিলা, বাকি খবৰ খাতি আছো আৰু। ঘৰত সকলোৰে ভালেই, উম ভালে ভালে। খালো খালো, তুমি খালা নে? বাকি তোমালৈ ফোন কৰিলো এটা বিশেষ কাৰণত। কোৱাচোন বাৰু।
কাৰণটো মানে হৈছে তোমাৰ সাম্প্ৰতিক সময়ত ঘটা এটা ঘটনাৱলী সম্পৰ্কে আমি এটা আলোচনা কৰিম বুলি ভাবিছিলো।
কোৱাচোন কোৱা।
আলোচনাৰ বিষয়টো হৈছে, তোমাৰ বৰ্তমান নাগৰিকত্ব ব্যৱস্থ আৰু ভোটাধিকাৰ
হয়, এই বিষয়টো ওপৰত এতিয়া নাগৰিকত্ব মানে তোমাৰ আমাৰ যিখিনি নিবনুৱা। যুৱক যুৱকা যুৱতী আছে, সেই সকলে আমাৰ যেতিয়া মানে নিবনুৱা সমস্যাটো হ্ৰাস কৰিবলৈ বাহিৰলৈ গুচি যায়। তেওঁলোকৰ চাৰি পাঁচ বছৰলৈ এই নাগৰিকত্বটো মানে ভোট প্ৰদান কৰিব নোৱাৰে তেওঁলোকে। ইয়াৰ ফলতে এই নাগৰিকত্বতটো তেওঁলোকৰ নাইকিয়া হৈ পৰে বহুত দিনলৈ।
হয়।
আৰু এটা কথা চাবা কি, আমাৰ
ভাৰতবৰ্ষৰ ওঠৰ বছৰ প্ৰ ত্যেকজন ব্যক্তি নাগৰিকত্ব লাভ কৰে, এজন ভাৰতীয় নাগৰিক হিচাপে। অৰ্থাৎ তেওঁলোকে ভোটাৰ কাৰ্ড লাভ কৰে। নাগৰিকৰ প্ৰথমটো কৰ্তব্য হৈছে, শাসকীয় পক্ষৰ পক্ষে আৰু তোমাৰ নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰা। কিন্তু ইলেকশ্যনৰ বা নিৰ্বাচনৰ সময়ছোৱাত আমি এটা কথা বহুত বাৰে দেখিবলৈ পাওঁ যে, কিছু এনেকুৱা নাগৰিক আছে। যিয়ে চৰকাৰৰ গঠনমূলক উন্নয়নমূলক প্ৰত্যেকখন আঁচনিৰ সুবিধা গ্ৰহণ কৰি আহিছে। কিন্তু তেওঁলোকৰ সেই নিৰ্বাচনৰ আয়োগৰ সময়ত তেওঁলোকে নিজৰ ভোটটি এক সাহসকীয় পক্ষৰ কোনো এটা দলক গ্ৰহণ কৰা দেখা নাযায়।
হয়। ইয়াকে হেমাহি বুলি আমি কব পাৰো, তোমাৰ নাগৰিকত্ব নামত বিভিন্ন হোৱাটছআপ ফেচবুকত ওলোৱা কিছুমান অশুদ্ধ বাতৰি আমাৰ মানে সমাজখনক এটা বিপৰীতমুখী ধাৰালে পৰিণত কৰিছে।
নিশ্চয়। আৰু এটা কথা তুমি প্ৰথমতে ক'লা যে, আঁহ যি নাগৰিকসকল আমাৰ বাহিৰৰ দেশলৈ যোৱা।
হয়।
কৰ্মসূত্ৰে এজন নাগৰিক প্ৰাপ্তবয়স্ক হোৱাৰ পিছত। নিজৰ জীৱন কৰ্মমুখী কৰিবলৈ এখন। ৰাজ্যৰ পৰা।
বহি ৰাজ্যলৈ বা এখন দেশৰ পৰা অন্য এখন দেশলৈ গতি কৰে। হয়।
তাৰ ফলত তেওঁলোক হয়তো। কোনো কোনো দহ পোন্ধৰ বছৰৰ বাবে যায় কোনো কোনো একিষ্ট কাললৈ অতিক্ৰমণ কৰে।
হয়। এই সময়ছোৱাত আমাৰ নিৰ্বাচন আয়োগৰ যিখিনি। নিৰ্বাচন প্ৰক্ৰিয়া ভাৰতবৰ্ষত সংঘটিত হয় হয়।
এই সময়ত সেই বাহিৰত থকা নাগৰিকসকল যিসকল।
ভাৰতবৰ্ষৰ খিলঞ্জীয়া মহ পুত্ৰ আছিল হয়। তেওঁলোকে নিৰ্বাচন প্ৰদান কৰিব নোৱাৰে হয়। তুমি এটা কথা চাাবা যে একোজন। নিৰ্বাচন বিষয়াক। এটা ভোটে জিকাবও পাৰে এটা ভোটে হৰাবও পাৰে। হয় হয় গতিকে তেনে ক্ষেত্ৰত যদি অতি কমেও। দহ পোন্ধৰ হাজাৰ ভোট যদি কমি যায়। হয় তেনে নিশ্চয়।
সেই নিৰ্বাচনৰ মানে অৱতীৰ্ণ হোৱা। প্ৰাৰ্থীজনৰ জয় হোৱাত।
নিশ্চয় বাধা আহি পৰিব উম উম। তোমাৰ এতিয়া নাগৰিকত্ব মানে এখন কাগজ নহয় তোমাৰ। নাগৰিকত্ব মানে এটা হৈছে এটা দায়িত্ব। দে আমাৰ ন নাগৰিকত্ব লাভ কৰাৰ লগত। আমি তোমাৰ দেশখনৰ আইন মনা দেশখনৰ বাবে টেক্স খিনি আমি। দিব লাগিব সমা তাৰ লগতে আমি সমাজ খনৰ লগতো মিলি থাকিব লাগিব।
হয়।
তোমাৰ অ অসমৰ সমস্যা জটিল। কাৰণ ইতিহাস আৰু সংস্কৃতিৰ ভূগোল সকলো জড়িত।
হয়।
আমি হ ইয়াৰ যদি সমাধান বিচাৰিবলৈ যাওঁ তোমাৰ সংবিধানতা মানৱতা আৰু। অসমীয়া জাতিৰ অস্তিত্ব এই তি তিনিটা ভাৰসাম্য ৰাখিব লাগিব আমি। এইখিনি যদি আমি ভাৰসাম্য ৰাখি কামসমূহ কৰি যাওঁ তেতিয়া আমাৰ। এই সমস্যা সমূহ মানে বিশেষভাৱে ৰোধ হ'ব।
হয়।
আৰু আমি ইয়াৰ লগতে আমাৰ যিখিনি নাগৰিক সকলে সেমান হিন দেখা গৈছে। হয়।
এই ক্ষেত্ৰত চৰকাৰ জনসাধাৰণ। শাসকীয় পক্ষ সকলোৱেএনে কিছু। নীতি নিৰ্দেশনা তথা। নিৰ্বাচনী প্ৰচাৰ চলাব লাগিব যাতে প্ৰত্যকজন। ভাৰতীয় নাগৰিকে তেওঁলোকৰ সেই বহুমুলীয়া ভোট দি। সাক্ষকীয় পক্ষক বা চৰকাৰ চৰকাৰ পক্ষক প্ৰদান কৰি।
হয় নিৰ্বাচন আয়োগখন সফল ভাবে কৰিচালনা কৰাত সহায় কৰে হয়। তোমাৰ নাগৰিকত্ব যে এনেকুৱা কিছু কিছুমানে। তেওঁলোকৰ নথি পত্ৰৰ কাৰণেও হেৰুৱাই পেলাই। মানে যিবোৰ গাঁৱৰ মানুহ- বিশেষকৈ মানে দৰিদ্ৰ মানুহসমূহ জনজাতিৰ চাহ বাগিচা শ্ৰমিকৰ ওচৰত- এই কিছুমান চাৰ্টি মানে কিছুমান চা মানে- পুৰণি স্কুলৰ চাৰ্টিফিকেট হেৰাই যায় ফলত নাগৰিকত্বও হেৰাই গৈছে।
হয়। আৰু পিছে এনেকুৱা দেখা যায় যে আমাৰ বাহিৰৰ দেশৰ পৰা বা বহি ৰাজ্যৰ পৰা- পৰা যিবোৰ আমাৰ-
ৰাজ্যলৈ আগমন ঘটে, হয়। যাক তুমি এক কথাত কব পাৰো যে অবৈধ বিদেশী, হয়। সেই সকল খিলঞ্জীয়াই হয়। নোহোৱাৰ ফলতো আমাৰ এই দেশৰ নাগৰিকত্ব লাভ নকৰে। আৰু এখন দেশৰ নাগৰিকত্ব লাভ কৰিবলৈ হ'লে সেই ব্যক্তিজন অতি কমেও- পাঁচ বছৰ এই দেশৰ বাসিন্দা হ'ব লাগিব। হয়, তাৰ পিছতহে তেওঁলোকে- তোমাৰ মহিলাসকলৰ ক্ষেত্ৰতো কিছুমান নাগৰিকত্বৰ সমস্যা দেখা দিয়ে।
হয়, তোমাৰ বিয়া কথাত বেছিভাগেই।
ঠিকনা সলনি হয়। দেউতাকৰ ঘৰৰ নথি আছে কিন্তু স্বামী স্বামীৰ ঘৰৰ তেওঁলোকৰ নথি- নথি নাই। তাৰ ফলত- তেওঁলোকৰ সমস্যাৰ সৃষ্টি হয় নাগৰিকত্বৰ ফালত। এই ক্ষেত্ৰতো চ চৰকাৰে কিছু পদক্ষেপ ল'ব লাগিব, হয়। যাতে- এনেকুৱা কিছুমান আছে তোমাৰ বিদেশত ভোটাৰ কাৰ্ডটো বনালে বা অসমলৈ গুচি আহিল- কিন্তু এড্ৰেছটো সেই বিদেশৰহে। গতিকে তেনে ক্ষেত্ৰতো- বহি ৰাজ্যৰ ভোটাৰ কাৰ্ডেও যাতে আমাৰ নিজ ৰাজ্যত- কৰ্ম সম্পাদন কৰিব পাৰে তেনে ক্ষেত্ৰত কিছু অসুবিধা গ্ৰহণ কৰিব লাগিব, হয় হয়।
যাৰ ফলত আহ চৰকাৰৰ লগতে- সাধাৰণ জনতাৰো কিছু উপকৃত হব পাৰে।
হয়।
তেনে ক্ষেত্ৰত চৰকাৰে কিছু ভূমিকা গ্ৰহণ কৰিলে নিশ্চয়- জনসাধাৰণ সকলো উপকৃত হব। আৰু এই যি নাগৰিকৰ ভোট প্ৰদানৰ ক্ষেত্ৰত যি হেমাহি পৰিলক্ষিত হৈছে-
হয়। এই ক্ষেত্ৰতো চৰকাৰে কিছু কাম কৰে।
নাগৰিকসকলে সেই ভোটাধিকাৰৰ মূল্য বুজি- কেৱল গঠনমূলক, - উন্নয়নমূলক আঁচনিসমূহ আঁচনিৰ টকা সমূহ গ্ৰহণ ন- কৰি সেই সময়ৰ সেই সমূহৰ মূল্য হিচাপে- বা ঋণ হিচাপে সেই ভক্তি প্ৰদান কৰে, সেই ক্ষেত্ৰত চৰকাৰ- বাচি খাব লাগিব।
কিছুমানে তোমাৰ বিচাৰ আৰু বিভাগ- বিভাজনৰ সমস্যাৰ ফলত এই মানে যিখিনি যিটো নাগৰিকত্ব সেইটো হেৰুৱাই পেলাইছে। নাগৰিকত্ব আলোচনী কেতিয়াবা তোমাৰ অবিশ্বাসৰ সৃষ্টি কৰে। বা তুমি বিদেশী, মই খিলঞ্জীয়া এনেকুৱা- কথা বহু বহু সম্প্ৰতি কালত বহুতৰ মাজত প্ৰচলিত। তাৰ ফলত গাঁৱে গাঁৱে মানুহৰ মাজত দূৰত্ব বাঢ়ি যায় দূৰত্ব বাঢ়ি যোৱাৰ লগে লগে তোমাৰ এই নাগৰিকত্বৰ যোনটো ব্যৱস্থা সেইটো তেওঁলোকে গ্ৰহণ কৰিবলৈ ইমান এটা ভাল নাপায় তাৰ ফলত তেওঁলোকৰ যদি নাগৰিকত্ব তেওঁ গ্ৰহণ কৰা তেওঁলোকৰ সুবিধা পায় তাৰপিছত তেওঁলোকে কৰিবলৈ নিবিচাৰে
হয় গতিকে এইসমূহ নিৰ্মৰ্মূল কৰণাৰ ক্ষেত্ৰত আমি কিছু পৰিমাণে হ'লেও সজাগতা আনিম আনিব লাগিব
হয় তুমি মই অকলে এই কামটো কৰাটো সম্ভৱ নহয় এই কাম কৰিবলৈ এই কামটো তুমি মই কৰাটো সম্ভৱ নহয় এই কামটো কৰিবলৈ হলে আমাৰ চৰকাৰৰ
নিশ্চয় গতিকে এইখিনি এই সম্পৰ্কীয় সজাগতা আনিবলৈ আমি সকলোৱে সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখিলো
হয় হয় এই বিষয়েও আগতে কবলৈ বিশ কৰিলে